অহ, এ ধুনীয়া। তোমাৰ?
মোৰ ভাল।
কি কৰিছা?
এয়া। এনেই আছোঁ ভাবিলোঁ ফোন এটা কৰো বুলি। বহুত দিন কৰা নাই ফোন।
উম
বহুত দিন ফোন কৰা নাই, ভাবিছোঁ খবৰ এটাকে লও ফোন চোন কৰি মেলি।
তাকে বহুত দিন হ'ল ফোনচোন নকৰা কি কৰিছা?
মই এনে আছো দিয়া তুমি?
মইও এই কিবা হেৰি কাগজ এখনমান লিখিবলগীয়া আছিলে লিখিম বুলি বহিলো তাৰ পিছত আকৌ এলাহ লাগিলে আকৌ বাহিৰলৈ উঠি আহিলো এ বাহিৰততে আহি বহি ৰখিছিলোহি
অ', অ' গৰমো যি পৰিছে তোমাৰ!
এ বৰ অশান্তি লগা গৰম হৈছে অহ।
উম, পুৰা গৰমত তোমাৰ পঢ়িবও মন নাযায় নহয়।
শুনিছা নে নাই?
অহ, শুনি আছোঁ। এনেকুৱা গৰম পৰিলে বোলো তোমাৰ পঢ়িবও মন নাযায় নহয়।
এ গম পৰিলে বৰ অশান্তি অহ' এতিয়া কাৰেণ্টটো গুচি
এ আমাৰ ইয়াতো গলেই
খান্দি কাৰবাৰ কিছুমান কৰি দিয়ে অই
গৰম দিনত তোমাৰ কাৰেণ্টটো নাথাকে বেছিকে চাবাচোন। উম' মই আকৌ আজি গৰম বুলি তোমাৰ ফুৰিবলৈ গ'লোগে গোগামুখ গোগামুখ শিশ্ৰী
কোন দিশে গলা?
গোগামুখৰ মুুখৰ এনেছ পিচি
মই এই সৰুতে এবাৰ গৈছিলো তাৰ পৰা যোৱা নাই।
অ', অ' মই বোলো গৈ আহোঁগৈ এনে পৰীক্ষাও এদাই হল কিনো কৰিম
ভাল কৰিলা ভাল কৰিলা জেগাতটো মই নে শুনিম তেতিয়া জানে ইমানতো নাছিলে কিন্তু শুনিবলৈ পোৱা মতে জেগাটো বহুত ধুনীয়া হেনো!
অ' বহুত ধুনীয়াকে বনালে অ' তোমাৰ ৰাস্তাটো এতিয়া ধুনীয়াকে উলিয়াই দিলে
অ' ব বহুত ধুনীয়াকৈ পেলালে হেনো ৰাস্তাটো পদূলিৰ পৰা ধৰি
চাৰিওফালে তোমাৰ গছ গছনি আছে।
জেগাতো হেনো বহুত ধুন মানে গছ গছনি পুৰা ধুনীয়া সময় হেৰি এটা কৰি দিলেগে আৰু
অ' মানে তোমাৰ তালে যেতিয়া সোমাই যা ন সেই এনেস্পিছি ৰাস্তালে তোমাৰ গছনি আছে মাৰ একদম ধুনীয়া দমৃদু বতাহ দি থাকে চাৰিও ফালে চৰাই চিৰিকতি প্ৰতি মাত থাকে তোমাৰ বহুত ধুনীয়া তাৰ মানে পৰিৱেশটো। আকৌ এন এছ পি চিৰ যোনটো প্ৰকল্পটো আছে অ এনে তোমাৰ যোনটো প্ৰকল্প া আছে সেইখনত তুমি ৰখি থাকিবা ইমান ধুনীয়া বতাহ মাৰি থাকে নহয়
আহ
তোমাৰ মানে আহিবই মন নাযাব তাত গলে মানে
তেতিয়া তুমি একেবাৰে তালৈ গ'লাাকে নে ভিতৰলৈ গ'লা নে নে নে এইফালৰ পৰাই ঘৈ আহিলা
নাই নাই ভিতৰলে গ'লো একেবাৰে গৈ আহিছো এন এছ পি চি এইটো চাই আহিছো যে আৰু মানুহ তোমাৰ মানে চোৱা মানুহ যোৱা মানুহ অা হা মনো মানুহোওতো বান্ধে
ধিম মানুহ যায় নেকি
উম ধঢেৰ যায় আকৌ তোমাৰ উচব নাই এনে হেটো উম কোৱা হ
এনেই তাত তোমাৰ মানে চাবলগীয়া বস্তুতটো কি অ শুনি আছো মই তাত চাবলগীয়া বস্তুতটো কি আছে
যোনটো তোমাৰ এন এছ পি পানীতটো হেৰি ধৰি ৰাখে যে
অ ডেমটো
অ এমটোো সেইটোে মানে তাৰ মানে তোমাৰ হেৰিটো দিছো আহাৰ আছে। আৰু ডাৱৰবোৰ তোমাৰ মানে দেখিলেই বহুত ভাল জাগে পাহাৰীয়া ঠাইৰ নিচিনা।
অ বস্তুটো কি মানে এ যেনেকে হেৰিয়া তোমাৰ তেনেকে বুলি কম দেই
এ যেনেকে কিমিনৰ তোমাৰ দৃশ্যটোো যেনেকুৱাহে তেনেকুৱাই মানে সেইটো বাবা উপভোগ।
অ', বস্তুটোো মই আল্টিমেট তেতিয়া দেখোন ধুনীয়া আছে। জেগটো ধুনীয়া মানে।
অ', আকৌ তোমাৰ সেই খাদ্য প্ৰকল্পটো নোপোৱাৰ আগতে তোমাৰ দলংখন। তাত হললে তোমাৰ নদীখন আছে তাতে মানুহে। খানাও খাইগে আকৌ গাঁওত।
খালাচ না খালা নেকি।
খালো খালো আমি আমি মানে কি বনাই লৈ গৈছো। ছিলো মাংস।
অ'।
তাৰ পিছত তোমাৰ সেই নদী পাৰতে তাতে খাই বৈ আকৌ গাও ধুলো তাতে। আৰু মানুহ মানে ধেয়া। তোমাৰ গা ধোৱা গৰমত মানে ভাল ন নদীয়ে চতে গা ধুই থুই পেলাই।
অ', একদম জেগাতটো মজা লাগে ন।
উম, উম বহুত ধুনীয়া হয়। তাকে গৈ পিনি আহিলো আৰু। গ'লো মানে মই গৈছিলো তাৰপিছত আৰু এজনী গৈছিল লগৰ লগৰ ল'ৰা এটা না এনেকে স্কুটি বাইক বা গ'লো আমি। ফ'টটো চটো উঠি লওঁ।
ফটোতো ভাল আহিব চাগে ন জেগাতো যেতিয়া ইমান ধুনীয়া তাত ফটো কেইটা ধুনীয়া। ধুনীয়া ফটোয়ে আহিব।
বহুত ধুনীয়া। তাৰ মমানে তাৰ প্ৰাকৃতিক পৰি বেশটোৱে বহুত ধুনীয়া।
তাৰপিছত হেল্ল'।
আহ আহ।
তাৰ পিছত এতিয়া তাত কি মানে হেৰিয়ালৈ গ ন আমি প্ৰথম কেনেকে গ'লো লখিমপুৰ পৰা। তেতিয়া মইতো লখিমপুৰত থাকো, লখিমপুৰ পৰা ক'ত যাব লাগিব।
লখিমপুৰ পৰা কত যাব লাগিব মানে তোমাৰ গগা মুখ। গগা মুখ জন্দা হ। তাৰ বওঁহাতে গৈ গগা মুখত চেতিয়া গাওৰ ফালে সোমাই যাব লাগিব।
অ'।
সেইফালে সোমাই অলপ দো যাব লাগে দে দূৰ আছে। ছিক্সথি ছিক্স। থু কিলোমিটাৰ মানে হব নেকি।
অ', দূৰ অকমান আছে।
আছে আছে। আৰু অকমান আছে সেইটো কাৰণে কি মানে কি বনাই মেলি লৈ গৈছো ইয়াতে আকৌ। মানে পতকে যোৱাটো হ'ল ন তৎক্ষণাতে। আকৌ তাত গৈ বনাই মানে। খাবলৈও তাই সময় নহব সেইটো কাৰণে ভাবিলোঁ ইয়াতে বনাই মেলি লৈ যাওঁ সেইটো। চাম চাই পিনি তোমাৰ নদী পাৰতে খাম আৰু। খাই বৈ অকমান নদীতে বহি পিনে গুচি আহিম আৰু
আহ
তেতিয়া হ'লেও গলো আৰু ন তেনেকুৱা মানে প্ৰাকৃতিক পৰিৱেশ ঘূৰি পেনে বহুত ভাল পাওঁ মই
অ পতি মানে আচলতে এইবিলাকত ঘূৰিলে কোনো কেছ তেজ মনৰ মানে শান্তিটো পায় ন তুমি মনৰ কিবা দুখ কিবা। এইবোৰ চল নাইকিয়া হৈ যায়টো একদম ধুনীয়াকে শান্ত মনে প্ৰকৃতি। গছ-গছনিৰ মাজত যেতিয়া থাকে।
উম, উম, উম আৰু মানে পৰীক্ষা আদি। মানে হেৰি হৈ আছিলে ন মোৰ চাহ এটা আছিলে ন পৰক্ষা বুলি এতিয়া আজি ওলাই গ'ল তোমাৰ মনতটোও ভাল লাগিলে। মুক্ত মুক্ত লাগিছে মনটো তোমাৰ।
সেইটোইটো
উম
তোমাৰ মানে জেগা বিলাক শান্তি লাগে ন
আহ
ধুনীয়াকে গোটেই বস্তু খিনি কথা জানিম হে কৰিব পাই তুমি মানে কি হয়? তুমি যেতিয়া এনেই আমাক চাইণ্টিফিকেলি এষাৰ কথা আছে যে বিজ্ঞানসন্মত ভাৱে গছৰ বা গছৰ পাতৰ সেউজীয়া ৰং দুটা প্ৰকৃতিয়ে আমাৰ অ
আহ যিখন আমাৰ অন্তৰখন মানে বি শুদ্ধ কৰি ৰাখে কি বুলি কয় মানে দুখ চিন্তা আদিৰ পৰা নাইকিয়া কৰাৰ নিচিনা বুলি কয়
সেইটোৱে সেইটোৱে সেইটোৱে নাই আকৌ এতিয়া তোমাৰ হেৰি কি আছে তোমালোকে পৰীক্ষা কেতিয়া?
আমাৰ আগষ্টত হব
অ অ এ বহুত পেছাৰে আজিকালি। আমা অ আমাৰ আকৌ মাজতে তোমাৰ নাটক আৰু য়োগা সেই ক্লাছ কৰিলে মানুহ মাতিপিনী। সেই ইদিন বা ভালেই লাগিলে তোমাক অ প্ৰশিক্ষক মাতিলে সেই কেইদিন ভালেই লাগিলে সেইটো মানে আমাৰ ছাবজেক্টতে আছিলে নাটক আৰু যোগা এবাৰ য়োগাত তোম বিভিন্ন ধৰণৰ য়োগা শিকালে, সূৰ্য নমস্কাৰ শিকালে। ভ্ৰমৰা শিকালে সনেকা মানে কেইবাটাও শিকালে কিন্তু ভালো লাগিলে কৰি। নাটকটো কৰি আৰু ভাল লাগিল হাঁহিব দিলে তোমাক কান্দিব দিলে খং কৰিব দিলে আকৌ একেবাৰে শেষ ক দিনত তোমাৰ আাৰ নাটক আকৌ হেৰি কৰিব নিচাৰে নে নাটক মানে নিজে তোমাৰ অ নিজে মানে হেৰি এটা বাচি লব পিছে বিষয় এটা বাচি পিনি তাৰ ওপৰত নাটক কৰিব দিলে ময় প্ৰথমবাৰ কৈছো ব নাটক
অ
কৰিব ইমান এটা নাজানো কিন্তু হলেও ভালে লাগিলে কৰি
বস্তুতটো শিকিব পাৰিম
অ সেইটো এ এবাৰ কৰিলো দু তাত তাৰপিছত আকৌ মানে আকৌ হলে মানে আকৌ কৰিবলৈ মনটো অ সেই মন দিব
আগ্ৰহ এটা দেখা পোৱা মানে কিছুমান কি হয় এনেকুৱা থাকে যে কৰিবলৈ আগ্ৰহ থাকে কিন্তু সিহঁতি এখন কি হয় স্থান প্ৰকৃত স্থান ্থান নাপায় মানে
তেনেকুৱাতো বহুত ল'ৰা ছোৱালী।
অ', অ', আজি। অ', আজিকালি সৰু ল' ছোৱালী বু কিমান আ নাচ অ আজিকালি বোলো। সৰু ল'ৰা ছোৱালীবোৰ নাচ গান নাটক সেইবিলাক কিমান পাৰ্গত হয় আমাৰ দিনত সেইবোৰ ন।
আজিকালি হলছে তুমি একোতে পেলাব নোৱাৰো চবতে পাৰ্গত থাকে।
আমাৰ দিনত সেইবোৰ একো নাপালোয়ে যে এতিয়া মানে আমাৰ গাঁৱত তোমাৰ গায়ন বায়নো শিকা। শ আকৌ তোমাৰ হেৰি বিহু নাচো শিকাই আমাৰ দিনতো সেইবো নাছিলে আমি তেনেকে পাৰ কৰি পাহিলা
অ আমাৰ দিনতটো বেলেগ হল বৰ্তমান সমাজখনো পৰিৱৰ্তন দে পৰিৱৰন
উম উম সেই আকৌ কিছুমান ক্ষেত্ৰত চাবা আজিকালি ল'ৰা ছোৱালীয়ে তোমাৰ অকল গ্ৰামৰ ফোনটোতে সোমাইে থাকে বাহিৰলৈ কেলিবলৈও নাযায় মাক বাপেকেও নপঠিয়াই অকল মানে পঢ়াটোৰ ওপৰতে হেৰি কৰে তোমাৰ চাপ দি থাকে মাক বাপেকেও।
আচল কথা এটা কি হৈছে সেইটো কাৰণে ষ্টুডেন্ট খিনি মানে কি হৈছে। বস্তুটো ইমান এটা আহেই নহয়। আগবাঢ়িব পৰা মানে নিজস্বতা বস্তুতো নোহোৱা নিচিনা। নিচিনা হৈ গৈছে মানে যি। তুমি নিজে কৰা নিজে যে কিবা এটা কৰিম বুলি ধৰি। ধৰা কিবা এটা কৰিবলৈ লোৱা সেই সেই বস্তুবোৰ মানে। ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা নোহোৱা নিচিনা দেশলে।
উম, মানে প্ৰতিযোগিতাকে প্ৰতিযোগিতাটো বাঢ়ি গৈছে আৰু আজিকালি। ইটয়া ভাৱে মই কেনেকে বেছিকে পাওঁ ইটয়া ভাৱাবে। কেনেকে বেছ মাক মাক বাপেকেও তেনেকে প্ৰেছাৰ দি থাকে ন ওপৰত। আমুকতটো ইমানতো পাবই লাগিব।
বস্তুতটো এনেকুৱা দিশলৈ গতি কৰিছে যে অকল শিক্ষাৰ ক্ষেত্ৰতহে কম্পিটিশন হৈছে।
উম। মানে কিমান শিকিছে কি মেলিছে সেইটো নাই মানে নম্বৰটো কেনেকে কিমান বেছি। চিকে পাবা সেই ওৰতে।
অ', সেই বস্তু তৰ ওপৰতহে আজিকালি গুৰুত্ব প্ৰদান। বাকী সমূহ মানে এ হৈ যাব তেনেকুৱা নিচিনা হৈ গৈছে।
অ', লাগল তমি ন। কল কৰিয়ে পাছ কৰক নম্বৰটো বেছিকৈ আছে সেইটোহে আছে তোমাৰ।
হা?
কিছুমান ক্ষেত্ৰত চাবা হো মানে ক্লাছত একেবাৰে কম নম্বৰ পোৱাাতোৱে চাকৰি পোৱা। দেখা যায় কিন্তু মানে। একাৰে শ শ নম্বৰ পাতে চাকৰি পোৱা নাযায় চাকৰি মানে নাপায়।
আহ।
সেইটো মানে জ্ঞানটোৰ লগতহে কথা আৰু নম্বৰটো কিমান পায় সেইটোৰ ওপৰত একো কথা নহয় ন।
উম, সেইটোৱে এতিয়া। কথা এটা চাবা হা স্বাস্থ্যৰ বেমাৰ বিলাক হৈছে কিবা হবলৈ লৈ যে লৈছে। মেইন মেইন প্ৰভাৱটো হৈছে আমাৰ খেলা ধূলা নাইকিয়া হৈ গৈছে ন
অ সেইটোৱে আগতে আমাৰ দিনত অ কিমান খেলত কাবাডী খেল টিপু খেল তাৰপিছত তোমাৰ ৰং ৰং আমি কেনেকুৱা খেলিলো সেইবোৰ আজিকালিো ল'ৰা ছোৱালীয়ে সেইবোৰ চিনিও নোপায়
এইবোৰ নাইকিয়া হৈ গল যাব মানে নোহোৱা নিচিনা হৈ গলে
এইেইটোো চিনিয়ে নাপায় ন আকৌ তোমালোকে লৰাবিলাকেতো চাগে মাৰ্বল খেলা
অ সেইবিলাক খেল বৰ্তমান মাৰ্বল খেল বুলি ক'লে চাগে বৰ্তমান সমাজত চিনি নোপোৱা নিচিনা দিশতে গতি কৰিলে উম
কিনো মাৰ্বল বুলিহে সুধিব এইটো বোলো কি মাৰ্বল বস্তু
অ মা ব'লনো কি তেনেকে সুধিবলৈ দ সে সুধিৈছে বাকী ঘৰ নে
উম নাই নাই ঘৰলে যামহে
উম
ঘৰত